অ ছাৰ।
এ বহি আছো বাই, তুমি?
ময়ো এনেই মই বহি আছোঁ ৰ'বা অলপ কলেজৰে প্ৰস্তুতি কৰি বলে প্ৰজেক্ট অকণমান আছিল আৰু এতিয়াতো গৰম বন্ধ পৰিল ন তাৰ বাবে কিছু প্ৰজেক্ট দিছে।
দেল্লি দেল্লি লিখিব দিয়া যেন কলেজৰ আগতে, ত্ৰিশ দিনত ত্ৰিশটা কিবা নোট বুক লিখিব লাগে মানে লিখিব লাগে যে খুব।
লিখিব লাগে অ আমাৰো আছে আমাৰ আমাৰ তেনেকৈ দিছে আৰু ইমান দিয়া নাই এটা এটা টপিক দি দিছে আৰু এটা এটা সেইটোৰ ওপৰত মানে কথা পাতি কেনে মানে লিখিব দিছে আৰু কিবা কিবি। আলোচনা কৰি লগৰ লগত বাকী তুমি এতিয়া চোন, তোমাৰ কেনেকুৱা চলি আছে ক'লেজত?
মোৰ কলেজৰ জীৱনতটো ভালেই চলি আছে আঠটা পঞ্চল্লিশত যাব লাগে। তাত তেতিয়াৰ পৰা পাঠ্যক্ৰম ষ্টাৰ্ট হৈ যায় আৰু বাকী আৰু তোমাৰ চাৰে তিনটালৈকে ক্লাছ হৈ থাকে।
এতিয়াতো বন্ধ চাগে ন?
এতিয়া বন্ধ।
এতিয়া এতিয়া কেনেকে কতাবা তোমাৰ গৰম বন্ধুৰ দিন কেইটা?
মাজে মাজে যাম কলেজত কলেজৰ এনেইতো তোমাৰ গৰম বন্ধত অফিচ অপেন অফিচ খোলা থাকেত। তোমাৰ যদি কিবা, অ অফিচ খোলা থাকে আৰু ধৰি লওক কিছুমান ডিপাৰ্টমেণ্টৰ ছাৰ মেম আহে।
অ আহে আহে।
তে কিবা কিবি আলোচনা কৰিব পৰা যায় আৰু।
পাৰি
নতুন কলেজত নতুন বন্ধু পাইছো, নতুন চাপ এই মানে বিষয় পাইছোঁ।
ভাল লাগে সেইবোৰ নতুন নতুন লগ বন্ধুবোৰৰ লগত কথা পাতি। বহুত ভাল লাগে। তোমাৰ স্কুলীয়া জীৱনটোত কৈ এই কলেজীয়া জীৱনটো বহুত স্বাধীন ন?
হয় সেইটো অলপ স্বাধীন হয় কিন্তু আৰু প্ৰজেক্ট তোমাৰ চেমিনাৰ সেইবিলাকতো ভালেই লাগে কলেজৰ আৰু
ভাল লাগে ভাল লাগে তাৰ নতুন নতুনকৈ এইবোৰ ফংচন বোৰ হৈ থাকে সেইবোৰ সববোৰ ভাল লাগে।
অ সাংস্কৃতিক অনুষ্ঠান বিতৰ্ক কুইছ প্ৰতিযোগিতা বিতৰ্কটো ভাল লাগে।
অঁ ভাল লাগে ভাল লাগে ময়ো যোৱাবাৰ আৰু আছিলো আৰু শুনিছিলো মই হেৰি কৰা নাই। ভাগ লোৱা নাছিলোঁ কিন্তু মই মানে শুনিছিলোঁ মোৰ লগৰ কেইজন মানে ভাগ লৈছিলে। ভাল লাগে সেইবোৰ শুনি। বা তোমাৰ যেতিয়া সাংস্কৃতিক সন্ধিয়া হয় তেতিয়া আমাৰ অ নাচ গান প্ৰতিযোগিতাও পাতে সেইবোৰো ভাল লাগে চায়
আৰু কলেজৰ পৰা তোমাক দূৰলৈ পিকনিকলৈ লৈ যায় ন ভাল লাগে আৰু ইডুকেশ্বন ইডুকেশ্বন ই হয়
অ শিক্ষামূলক ভ্ৰমণ
শিক্ষামূলক ভ্ৰমণ যিটো
উম সেইটো ভাল লাগে আমাৰ আমাৰ শিক্ষকসকলো ভাল আছে ভাল ভালকৈ পঢ়াই বা ধৰি লোৱা অকল কিতাপৰ জ্ঞানসমূহ নিদিয়ে বাহিৰা বেলেগ কথাসমূহ কয় আ যিসমূহ শুনি আমি বহুত ভাল পাওঁ বা তেখেতক কলৰ জীৱনৰ কোনো এটা কাহিনী কয় আ তেখেতসকলে আগতে যিবোৰ কৰি আহিছে কলেজৰ জীৱনসমূহৰ এটা এটা কথা কয় সেইবোৰেও আমাক খুব উৎচাহিত কৰায় শুনি ভাল লাগে সিহঁতৰ কথা ছাৰ মেম বসকলেতো আমাক বহুত ভালকৈ বুজায় সেইবোৰ আমিও সেইবোৰৰ পৰা আ কিছুমান কথা বুজিব পাৰোঁ বা শিকিব পাৰোঁ
হয় বাৰু সেই সময়ছোৱাত ভৱিষ্যতৰ লইক ক্ষ্য নিৰ্ধাৰণ কৰাৰ সহায় কৰে আৰু এজন দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলে আৰু এনেকুৱা আৰু সেইটো টাইমত ফিল হয় আৰু
উম এনেও টো তুমি অকল অ পাঠ্যক্ৰমৰ জ্ঞান লোৱাটোৱে শেষ নহয় নহয় আৰু আমাক বাহিৰাও জ্ঞান লাগিব আ কোনোবা এজন লোকৰ লগত কেনেকে কথা পাতে সেইবোৰো এ লাগিব তোমাৰ
আত্মবিশ্বাস আৰু অ ধৰি লোৱা যোগাযোগৰ যি নতুন ধৰি লোৱাক কোনোবা এজন লোকৰ লগত কেনেকৈ কথা পাতিব লাগে সেইবোৰ জ্ঞানটো আমাক পাঠ্যপুথিয়ে নিদিয়ে ন এতিয়াও মই কিছুমান লোকক দেখি পাইছোঁ আ যিসকলে ধৰি লোৱা বহুত বহুত জানে পঢ়াত বহুত ভাল বা তেনেকে বহুতো তথ্য লাভ কৰা কিন্তু তেওঁলোকে অন এজন ব্যক্তি লগত কথা পাতিব না জানে আন এজন ব্যক্তিৰ লগত যে তেওঁলোকে কথা পাতে ভয় কৰে বা আ তেনেকুৱা মানে ভালকৈ কথা পাতিব নোৱাৰে ত সেইবোৰ জ্ঞান যিবোৰ আছে যোগাযোগৰ জ্ঞান বা তেনেকে এইসমূহ আমাক পাঠ্য পুঠিয়েটো এনেও দিব নোৱাৰে ন
উম নিশ্চয় আমি সেই সময় কিনি সঠিকভাৱে ব্যৱহাৰ কৰি ভাল ফলাফল লাভ কৰাৰ লগতে সুন্দৰ স্মৃতি গঢ়ি তুলিবলৈ যাওঁতে
অঁ কলেজ জীৱনত কিন্তু সঠিক সময় ব্যৱহাৰ কৰাটো একদম প্ৰয়োজনীয়তা দেই
খে
কাৰণ মই মই নিজে দেখিছোঁ মানে কিছুমান এনেকুৱা থাকে আ কলেজৰ জীৱনটো
কেণ্টিন কলেজৰ কেণ্টিন পৰটা আৰু
অঁ। চাহ অঁ' বা লগৰ লগত ইমান ব্যস্ত যে ঘৰৰ কাম বা পঢ়া পাতি সেইটো পাহৰি যায় আৰু।
কলেজৰ কেণ্টিনৰ পঢ়ত ইমান ভাল লাগে। কিয় বা চবৰে জীৱনত কলেজৰ পঢ়টা বহুত স্মৰণীয় মানে।
উমঁ' এতিয়াও ভাল লাগে মোৰ, মইতো এতিয়াও খাওঁ গ'লেই খাওঁ মানে। ভাল লাগে বহুত। কেনেকৈ বনায় কি কৰে নাজানো সেইটো বহুত সোৱাদ লাগে।
সোৱাত লাগে আৰু।
আৰু আৰু লগৰ লগত কথা পাতি পাতি খোৱাটো সেইটোতো আমেজিং সুকীয়া ন'।
আৰু এটা পৰতা এটা পৰতা লৈ চাৰি পাঁচজনে ভগাই খোৱা সেইটো সোৱাদটোৱেই বেলেগ।
অঁ' সেইটো সোৱাদটো বেলেগ, মইও মোৰ লগৰ লগত তেনেকৈ খাওঁ কেতিয়াবা। মোৰ বান্ধৱীবোৰ যে আছে কথা পাতি পাতি হয়তো মই মইয়ে কিনিলো বা আমি গোটেইবোৰে মিলি খালো। ভাল লাগে সেইবোৰ এতিয়াও ভাল লাগে।
আৰু আজিকালি কলেজত এটা বস্তু ভাল লাগে তোমাৰ লাইব্ৰেৰীবোৰ আছে ন' আৰু তাত তোমাৰ চ'ব কিতাপ পোৱা যায়। তুমি তাতে তুমি চাকৰিৰ কাৰণে পেপাৰত যিবিলাক আহে সেইবিলাক চাব পাৰা। বা বেলেগ নলেজৰ ওপৰত চ'ব আজিকালি এই বস্তুটো ভাল কৰিছে তাতে ডিজিটেল লাইব্ৰেৰীও বনাই দি দিছে কম্পিউটাৰৰ লগত চ'ব চাব পৰা যায়। প্ৰফ থাকিলেতো লাইব্ৰেৰী যোৱা যায় ভাল লাগে বেষ্ট।
এনেইতো তুমি কোনখিনি সময় বেছি ভাল পোৱা?
মইতো তোমাৰ লাইব্ৰেৰীত বেছি ভাল পাওঁ আৰু এনেইতো ক্লাছটো হৈ আছিলে ক্লাছটো কৰিবই লাগিব কলেজত গৈছোঁ যদি ক্লাছৰ কৰিবই লাগিব। ক্লাছত যিখিনি তোমাক ছাৰ মে'মে যিখিনি আমাক আইডিয়া আৰু শিকাই আৰু সেইখিনি তুমি ৰেফাৰেঞ্চৰ কাৰণে মানে আমি লাইব্ৰেৰীত গৈ ইজিলি পাই যাওঁ আৰু মানে সহজতে পাওঁ আৰু। আৰু
অঁ' আজিকালি দোকানত গৈ বিচাৰিলেও হয়। তোমাৰ পুথিভঁৰালতে পাই যায় যিকোনো
কিতাপতো মই বেছি লোৱা নাই মই এ কলেজৰ লাইব্ৰেৰী কাৰ্ড এটা বনাই লৈছো। আইকাডৰ নিচিনা-
অঁ।
তোমাৰ দহখন মান কিতাপ দিয়ে। দহখন আগতে পাঁচখন দিছিলে তাৰ পিছত আকৌ মই মে'ম এ মেমৰ পৰা চিগনেচাৰ কৰাই লৈছো দহখন কিতাপ দিয়ে। অলপ চেঞ্জ কৰি কৰি সেইটো হৈয়ে যায় আৰু।
উমঁ' এইটো সুবিধা আৰু আমাৰ কাৰণে আৰু এতিয়াতো আমি আহ' মোবাইল ফোনতো আমি পাই যাওঁ ন' কিতাপ বা যিসমূহ আমাক মোবাইফোনক পাই যায় যিহেতু সেই
ভাল এটা আমাৰ বাবে সুবিধা হৈছে। সেই
আমাৰ কাৰণে সুবিধা হৈছে কিন্তু আমাৰ লাইব্ৰেৰীত কিন্তু মোবাইল ইউজ কৰিব নিদিয়ে। তুমি লাগিলে তাত গৈ ডিজিটেল লাইব্ৰেৰীত তুমি ইউজ কৰিব পাৰা কম্পিউটাৰ ইউজ কৰিব পাৰা কিন্তু তুমি তাত গৈ মবাইল ইউজ কৰিব নোৱাৰা
এই কম্পিউটাৰসমূহ দিয়াৰ বাবে এতিয়া কলেজসমূহত ভাল হৈছে হয়নে নহয় বা কাৰণ আমি অ আমি এতিয়া তাতে কিবা চাবলগীয়া থাকিলে আমি চাব পাৰোঁ গতিকে বা শিকিবও পাৰো কিছুমান কিছুমান কিছুমানেতো এতিয়া কিনিব নোৱাৰে ন ধৰি লোৱা কম্পিউটাৰ এটা কিনাটো ইমান আ সকলোৰে বাবে ইমান সহজ নহয় আৰু তাৰ ফলত আমি এতিয়া কলেজসমূহতে পাই যাওঁ
অ কলেজতো ফ্ৰীতে ফ্ৰীতে হয় আৰু তাত তোমাৰ চবেই লগৰ কেইজনি যেতিয়া বেলেগ কম্পিউটাৰ চাই থাকে নিজৰো মন যায় ন
মন যায় উম শিকিব মন যায় বা চাবলৈ মন যায়
আৰু ন ধৰি লোৱা যিকোনো বস্তু মাৰাৰ লগে লগে অতি কম টাইমৰ ভিতৰতে ওলাই আহে গোটেইখিনি বিচাৰিব নালাগে বেছি
বিচাৰিব নালাগে সেইটোৱে সেই সেইসমূহ সেই সমূহ অ এতিয়া আমি যিহেতু কলেজ কলেজত কেনেকুৱা হয় এতিয়া আমাৰ এ যিসমূহ ক্লাছ থাকে বা ধৰি লোৱা সেইবোৰ বহুত দেৰি দেৰি পিছত হয় ন বহুত দেৰি কৰে ধৰি লোৱা মাজত দুঘণ্টা থাকি যায় বিৰতি বা আমি তাৰ তাৰ বাবে আমি লাইব্ৰেৰীত গৈও আমি চাব পাৰোঁ কিতাপ বা তেনেকে কম্পিউটাৰ চাব পাৰি তুমি ক'লাই এইমাত্ৰ সেইটো আমি চাব পাৰোঁ শিকিব পাৰোঁ আমি লগৰবোৰৰ পৰা
কলেজত তোমাৰ লাইব্ৰেৰী আৰু কেনণ্টিন যদি তুমি মানে এদিন মিচ কৰা যায় ভাল নালাগে আৰু যাব লাগে কেণ্টিনত নাখালেও এনে এপাক যোৱা যায় আৰু
যায় উম আমি পিছত এই এইসমূহ বস্তুসমূহ মনত পৰিব মানে আমাৰ যেতিয়া আমি কলেজসমূহ এৰিব হ'ব আৰু এৰিব সময় আকৌ আমাৰ লগ বন্ধুসমূহ বা তেনেকে সকলোবোৰ বস্তু যিসমূহ আমাৰ স্মৃতি হৈ যাব মই বহুত মনত পৰিব পিচলে
সেইকাৰণে আমি কলেজৰ সময়খিনি সঠিক ভাৱে ব্যৱহাৰ কৰি ভাল ফলাফল উলিয়াব লাগে
ভাল ফলাৰফল সময় উলিয়াব লাগিব বা সময়সমূহ কেনেকে ব্যৱহাৰ কৰিব লাগিব অ সময়সমূহ কেনেকে ব্যৱহাৰ কৰিব লাগে সেইটোও চাব লাগিব
চাব লাগে
চাব লাগিব বা লগৰ লগত কেনেকে থাকিব লাগে মিলা প্ৰীতিৰে সেইসমূহ মনত পৰিব লাগিব পিছতো যাতে আমি লগৰবোৰ পাহৰি নাযাওঁ আৰু সেইটো মনত ৰাখিব লাগিব নিজে
ঠিকেই কৈছা তুমি যিবিলাক কৈছা ঠিকেই কৈছা মোৰ বহুত ভাল লাগিল আকৌ লগ
অঁ ঠিক আছে দিয়া। ঠিক আছে দিয়া আকৌ লগ পাম।